কি কৰিছা।
এ এনেই বহি আছিলোঁ। মোবাইলটোকে পিটিকি পিটিকি
অ। খোৱাবোৱা।
খোৱা বোৱা মানে মই আজি কৈয়ে দিলো সোনকালে অলপ আগত মানে ৰাতিপুৱা মানে মানে দিনত ভাত খোৱা নাছিলো যে মই।
অ সেই আচলতে খোৱা বোৱাটো সোনকালে কৰাটো ভালহে বুজিছা।
অ।
কিছুমানে কয় অ কিছুমানে কয় বাৰু। যে ই তই গঞা মানুহৰ নিচিনা সোনকালে খাও হেন তেন। কিন্তু নহয় সোনকালে খোৱাতটো বহুত ভাল।
ন সেইয়া এক্ট্ৰেছ বিলাক আৰু এক্টৰ বিলাকক কি বুলি ক'বা সিহঁতেতো চাৰে ছটা বজাতে খাই আকৌ শেখেই।
অ একদম বহুত সিহতি মানে নিজৰ এ। বডিটো লৈ পেলাই মানে বহুত উম বহুত চিন। আৰু সেইটো ডক্তৰৰ মতে মানে সিহঁতি চলে ন।
উম সিহঁতে থাকে ইমান টকাৰ। ডক্তৰ পাৰ্চনেল থাকে।
আমাৰ কেতিয়াবাতো খোৱা গৈ বাৰটা বাজে গৈ।
উম আমাৰো একো টাইমৰ মানে। সময়ো মানে চিন চাপেই নাই যেতিয়াই মন যায় উম।
চিজিলে নাইকিয়া হৈ যায়।
সেইকাৰনে বেমা আমা বেছিকে।
হয় দিয়া কিন্তু অ মানে চেলিব্ৰেটিবোৰৰ ইমান বেমাৰ নাই।
নাই সিহঁতৰ সিহঁতৰ মানে বহুত কাম কৰে ন সিহঁতে বহুত কষ্ট কৰে সেইকাৰণে মানে পিছত গৈ গৈ সেই হাৰ্ট এটেক এইবিলাক প্ৰব্লেম মানে হৈয়ে যায় আওঁ। কিন্তু বাকী মানে বিশেষ তেনেকুৱা উচ্চ ৰক্ত। গম পাই এনেকুৱা ধৰণৰ প্ৰব্লেম বিলাক সিহঁত নাথাকে।
কিন্তু যিয়ে নহওক সিহঁতি সিহঁতি মানে কেনেকুৱা টাইপৰ মোৰ এনেকুৱাহে লাগে সিহঁতক লৈ। যে বহুত। ধুনীয়া বহুত ধুনীয়াকে নিজৰ কেৰিয়াৰটো বনাইছে খাইছে বৈছে সিহঁতৰ মানে জীৱনটোত যেন আয়ুস আয়ুসটো বহুত কম মোৰ এনেকুৱা লাগে। কাৰণ সিহঁতি ধুনীয়াকে। কষ্ট কৰে। একদম পুৰা ডক্তৰৰ মতে। চলিব কষ্ট কৰিব খাব বব পইচা ঘটিব ঘূৰিব মিলিব বহুত সম্পত্তি গ- গোতাব অ বেছি দিন নাথাকে তাৰিছত লগত কৰময়দ
সিহঁত মানে বাকী গোটেইখিনি গোটেই জেগা ঘূৰি ঘৰি নিজৰ মানে জীৱনটো ধুনীয়াকে হেৰি উদযাপন কৰি থৈছে কিন্তু মানে এই খোৱা বোৱা খিনিৰ ক্ষেত্ৰত সিহঁতে মানে ভাল লগা বস্তুটো খাবও নোৱাৰে
সেইটোৱে কিন্তু আমাৰ মানুহে খোৱা বোৱা চব কৰিব পাৰে কৰে। নিজৰ মৰজিদ খাই বৈ বিন্দাজ মানে যিকেইদিন আছো মানে খাই বই মৰি যাম
মৰি যাম সেইটোয়ে সিয়াতে মানে যিকেইদি ন আছো। গোতেই মানে জীৱ মটো গোটেই দেশখন ভ্ৰমণ কৰিম সেইটো-
উম
আৰু নিজকে মানে ধুনীয়াক কৰি ৰাখিম সেইটো
কিন্তু ক'বলৈ গ'লে সিহতি মানে পইচাতোয়েটো আজিকালি চব মানে হয় হয় নহয়। পইচাটোয়ে মেন দিয়া চোন ন আৰু জীৱনত আৰুনো কি লাগে।
অহ
পইচাটো দুদিনীয়াাই জীয়াই থাকক লাগিলে কম সময়ে জীয়াই থাকক কিন্তু উম পইচা দি সেইখিনি নিজৰ যিখিনি মানে সপোন পূৰা কৰি লৈ পেলাই মৰি গৈছে আমাৰ জীৱন বোৰনো কি? গোটেই জীৱনতটো ষ্ট্ৰাগল কৰি কৰি কৰি কৰি কৰি লাষ্টত পোৱা সময়লৈকে দুদিনমান পোৱা আগতে কেতিয়াবা মৰিয়ে যোৱা যায়। কিছুমান যে যায় ন তেনেকুৱা হৈ যা য়াই আৰু অ এতিয়া আজি কিবা হেৰি আছে। এয়া ফুটবলৰ ৱৰ্ল্ড কাপ আছে।
অহ বিশ্বকাপ হৈ আছে।
অ ৰাতিলৈ বোলে চাৰে তিনটা বজাত বোলে বিশ্বকাপটো আৰম্ভ
আৰম্ভ হ'ব মানে আমাৰ ভাৰতৰ। টাইমত তেনেকোৱাই হৈ যায় যে।
অ ভাৰতৰ সময় হিচাপত চাগেতো মিলাই চালে গম পাই যাম। সাত ঘন্টা। মাইনাছ হৈ থাকে নহয়।
উম।
আমাৰ ভাইটি মানে একদম বহুত
অ, এ আমাৰ ভাইটিও লাগি আছে। চাঙো দেচোন, দেচোন বুলি কৈ কৈ।
অ ছাবচক্ৰিপচন ক'পা ল'ব? মানে হেৰি যে কি বুলি কয় টিভিত দিব ন।
অ টিভিত দিব চাগে এতিয়া এইবিলাক মানে ভাইটিয়েহে জানে মোবাইলত মানে কত উলিয়াই মই না।
অ ক'ত আৰু চাৰে তিনটা বজাত তাক টি ভি লগাব দিব ঘৰত?
উম সেইটোয়ে সেইকাৰণে ফ মানে ফ মানে মোবাইল কেইটা বিচাৰি থাকে
হয় দিয়া, লৰা ছোৱালী মানুহ আজিকালি ল'ৰা ছোৱালী আমি আগতে বুজিয়ে নাপাওঁ এইবোৰ। আজিকালি ল'ৰা ছোৱালী আৰু এইবোৰ একেবাৰে কিমান চাবা আৰু সিহঁতৰ
এবাৰ মানে হেৰি আগতে মানে আঠাইচখন দেশ আছিলে হা, এতিয়া মানে আঠত্ৰিচখন দিছে নেকি, দছ খন বহাই আছে।
অ।
হয় দিয়া, এইবোৰ খেল কিবা কিবি।
অ, এই চকীৰাই যে কি ধুনীয়াকে ডান্স কৰিছে।
চকীৰা?
উম আহ তাই মানে হেৰি ন তুনকে উদ্বোধনীটো কৰিছে।
অ উদ্বোধন কৰে নহয়। সত।
বহুত ধুনীয়া লাগে কিন্তু দেই, আৰু তাই যে মানুহজনী এতিয়া সেই য়াংগে হৈ আছে।
হয় দিয়া ভাল লাগে মই কিছুমান কিন্তু বাহিৰৰ মানে এইবোৰ ছিংগাৰবোৰ ডান্সৰবোৰ ভাল পাওঁ।
উম তাই এতিয়া ফৰ্টি ওৱানে ফিফ টি ওৱান নেকি, তাইক চাবাচোন ধৰিব পাৰা যদি কোনোবা? ফালৰ পৰা নোৱাৰে, উম। কি খাই থাকে এইবিলাক মানুহে মই বুজি নাপাওঁ মানে
নাজানো আৰু কি আৰু কি জানা তেওঁলোকে মানে প্লাষ্টিক চাৰ্জাৰী কৰে ন সেইবাবে মানে হৃদৰ উম বটকচ এইবোৰ কিবা কিবি কৰি আৰু তেনেকে মানে আমাৰ মানে ভাৰতবৰ্ষৰ একট্ৰেছ বোৰতকে মানে বাহিৰৰ বোৰতোতো আৰু মানে উন্নত মানৰ বস্তু ব্যৱহাৰ কৰে ন বিশেষ কৈতো কৰিয়া কৰিয়াৰটো কথা ক'বই নালাগে
ধৰিবই নোৱাৰে মাক নে জীয়েকহে
তেওঁলোকৰ কাৰণে বোলে এনেকুৱা বোলে কয় উম হেৰি যোনে বোলে মানে চাৰ্জাৰী কৰিব নোৱাৰাবোৰক বহুত দুখীয়া বুলি গণ্য কৰে সিহঁতৰ দেশত চাৰ্জাৰী যোনে কৰিব তেওঁলোকৰ মতে মানে তেওঁহে মানে আচল মানে কোৰিয়া হয় আৰু এনেকে কয়
অ সিহঁতকহে মানে মানুহ বুলি গণ্য কৰে আৰু
কঁকালটো বোলে হেৰি কৰিব গোটেই পেটৰ ফেটছখিনি উলিয়াব তাৰ পাছত চৰ্বিতৰ পিছত উলিয়াই দিব তাৰ পিছত চকু উম হেৰি কৰিব চাৰ্জাৰী কৰিব মুখখন জ লাইনটো উলিয়াব গোটেই মানে মঙহ উলিয়াই দিব নাকটো পৰা ফিট কৰিব
আকৌ সিহঁতৰ ডিঙি এইখিনি হাৰ কেইডালত যিমান খিনি মানে ভিতলে সোমাই যায় সেইখিনি সিহঁতৰ সেইটো মানে সিহতে বিউটি ষ্টেণ্ডাৰ্ড
অ সিহঁতৰ কাৰণে সেইটো মানে একদম মানে ৰূপৱ্তী গুণচৰিত তেনেকুৱা এতিয়া আমাৰ এতিয়া ডিঙি যদি হাড়দাল থাকে মাহঁতে ক'ব মানে মানুহে কব আৰু ই ত খাবই নাপা তো চোন ডিঙি কটহা ওলাই গৈছে কিন্তু তাত মানে তুমি যিমান খিন আৰু হাৰদিবোৰ ওলাই থাকিব ন
উম আৰু তাত মানুহ যিমান ওখ হব পাৰে সিমান মানে সন্মান সিমত আৰু হেৰি বুলি কয় মডেল বুলি কয়
অ অ হয় এতিয়া ক্ষীণ আৰু ওখ হলেই হ'ল। আমাৰ ইয়াত এটা মানুহ ব
ওখ হলে উম ওখ হলে ই এজনী ইমান জখলা কোনে বিয়া পাতিব তোক সেই টোহে আহে
উম চাপ হলেও কব ই ইমান চাপ ওপৰজনী মানে ম শান্তিয়ে নাই মানে আৰু তাত চাইজ থাকে ন চৰকাৰৰ ফালৰ পৰা চাইজ থাকে বাহিৰৰ দেশত যে আঠাইশ অ মানে কঁকালৰ মানে চাইজ আঠাইশ নাইবা ত্ৰিশ ভিতৰত হ'ব লাগিব তাৰ ওপৰত নোৱাৰিব তেনেকুৱ নিয়ম থাকে আমাৰ ভাৰত বতৰ নিচনা নহয় আৰু
নহয় মানুহ বিলাকো মানে ধুনীয়া সিহঁতৰ দেশখনো ধুনীয়া কি কবা
উম আৰু চব মানে নীতি- নিয়মত চলে মানে এনে কোৱা যে চুলি যে চুলি কাটে যে
অঁ
আমাৰ ইয়াতো নিজৰ মৰ্জি ন বিশেষকৈ মানে কত বুলি গৈছো নৰ্থ কোৰিয়াত হয় এইটো বস্তু বেছিকে উম আমাৰ ইয়াত তো ত নিজৰ মতে চুলি কাটো বাহিৰৰ দেশত মানে কিছুমান চুলিক কাট থাকে এইয়া নৰ্থ কোৰিয়াত মানে এ
অ সেনেকুৱা চবৰে তেনেকে কাটে
অঁ ষোল্লটা থাকিব নহয় চুলি কাট এইকেইটাৰ ভিতৰতে কৰিব লাগিব মানে চুলি কাটিব লাগিব নিজৰ নিজৰমতে মানে চুলি কাটিব নোৱাৰিবা তুমি
উম
তেনেকুৱা তাত আৰু মানুহবোৰ দেখিব ইমান ধুনীয়া ধুনীয়া সেইবাবে মোৰ ভাল লাগে
উম হয় দিয়া তাৰপিছত আগৰ যে সিহঁতৰ মাষ্টৰ বিলাকে সেই পোৱালী বিলাকৰ যিবিলাক মানে খানা বনাই সেই সিহঁতৰ লগত একেলগে খায়
অঁ একেলগে খাই আৰু আমাৰ আ নিচিনা খানা নহয় তাত ইমান চাফা চফাকে বনাই আৰু ইমান মানে ধুনীয়া ধুনীয়া খানা বনাই নহয় দেখি পেলাই মানে ইমান ভাল লাগে খাওঁ খাওঁ লাগি যায় আৰু যে এই কৰিয়াত যে এটা কিমচি বুলি কয়
অ কিনছি আহ আচাৰ সেইটো বন্ধাকবি দি পেলাই সিহঁতৰ বন্ধাকবি কেইটাও বেলেগ ষ্টাইল উম
সিহঁতে তাত এনেকুৱা কিবা কিছুমান মানে বস্তু দিয়ে আমাৰ বন্ধাকবি সেয়া বস্তু মানে নৰ্মেল বনালে নহ'ব সতে কিবা চচ কেইটামান দিয়ে কিবা মানে লিকুইড কেইটামান দিয়ে সেই বস্তুকেইটা দিয়াৰ লগে লগে বস্তুটোৰ সোৱাদে বেলেগ সেইটোতো প্ৰায় ভাগ মানে বইলিং টাইপে বস্তু খায় ন
বস্তু খায় উম
সেইকাৰণে হেতৰ স্কিনবোৰ বহুত ধুনীয়া
অ সিহঁতে কিবা ৰঙা ৰঙা কৈ পেলাই যে খাই যে বস্তু বিলাক জলকীয়া দিয়ে বুলি ভাবো কিন্তু ইমান জ্বলা নাখায় সিহঁতে
সিহতি ইমান জ্বলা নাখায় কিন্তু সিহঁতে বইল বেছি খাই য়ে সেইকাৰণে সিহঁতৰ মানে স্কিনবোৰ
স্কিন বোৰ বহুত ধুনীয়া উম
উম হয় দিয়া
আৰু সিহঁতৰ স্কুল বিলাকৰ ভিতৰতে থাকে ড্ক্তৰ চকক্তৰ চব
অ স্কুলৰ ভিতৰতে থাকে চব থাকিব তুমি তাত তাতে চব পাবা মানে
উম সেইবিলাক সেইকাৰণে পোৱালী বিলাক চব ক্ষেত্ৰতে আগবঢ়া আমাৰ নিচিনা নহয়
আমাৰ এযাৰ নিচিনাতটো সেইকাৰণে নহয় বাৰু
উম
আমাৰ ইয়াৰ মানুহবোৰ আৰু কি কম
উম সেই অঁ সুবিধা দিয়া নাই উম সুবিধা দিয়া নাই সেইকাৰণে কোনো মানে ব্যৱহাৰ কৰিব শিকা নাই হয় কি উম
তোমাক বেছি ক'লেও তোমাক ক'ব ডাইৰেক্ট বোলে তই কোন হব আহিছ মোৰ জীৱনক লৈ কথা কবলে
উম
যি মানে আহ হেৰি মানুহক যেতিয়া অবুজ মানুহক বুজাইও লাভ নাই ন।
উম
সেইকাৰণে মইয়ো বেছি মানুহক বুজাবলৈ চেষ্টা নকৰো। কিছুমানে যে মোক আহি কয় ইমান ক্ষীণ তই মই বেয়া পাওঁ ক'লে।
ক্ষীণ হওক, শকত হওক ন চবে নিজৰ হে মতেহে আছে তহঁতক তো অসুবিধা কৰিব যোৱা নাই। নহয় মানে এনে এডভাইচ দিলে সেই এডভাইচ টো যদি দিয়া যায় অসুবিধা উপদেশ দিয়া যে সেইটো বেলেগ কথা ন কিন্তু সিহঁতে ডাইৰেক্ট মানে অ ঠাট্টা কৰি দিয়ে যে সেইটো বেয়া কথা।
অ সেইটোৱেতো, সেইকাৰণে বেয়া পাওঁ মানে
উম দিয়া নহলে হ'ব দিয়া ৰাখো এতিয়া।
অ ঠিক আছে, দিয়া ৰাখিছো।
অ, অ দিয়া হ'ব দিয়া উম।